অহ শুনিছা?
শুনা পাইছা নে তুমি?
অহ শুনিছো দিয়া।
অহ কি কৰিছা এতিয়া?
এ আছিলো কাম বন কৰি আছিলো ঘৰৰ ইটো সিটোও আজি তাতে শনিবাৰ ন তাতে আমাৰ কলেজো বন্ধ যে এ কিবা কিবি কৰি আছিলো। তুমি ক'ত আছা?
মই অলপ ঘৰৰ ওচৰতে আছিলোঁ মানে বতৰটো বেয়া কাৰনে মই কটো ওলাই যোৱা নাই।
অহ ঘপকে বৰষুণ চৰষুণ পৰি দিব সেইকাৰণে নোযোৱাই ভাল দিয়া।
অহ। বাকী আমাৰ অসমৰ পৰিৱেশ এএইকেইদিন ভাল হৈ থকা নাই ঘপকে ৰ'দ দি দিব ঘপকে বৰষুন দি দিব।
অকমান বতৰটো এইকেইদিন বেয়া হৈ আছে অলপমান।
তথাপিও অহ বেছি গৰমো নহয় কিন্তু এটা অসুবিধা হয় মানুহৰ বতৰতো সলনি হলে মানুহৰ মানে কি অসুখ অশান্তি অলপ বেছি হয়।
অঁ। বতৰটো স স মানে সলনি হৈ থাকিলে এ মোৰ আজি অকনমান জ্বৰ জ্বৰ লাগি আছে। ঘপকে বৰষুণ পৰি দিলে ন অকমান তিতি দিলো তাতে উম।
শিকিব দৌৰিব গৈছিলো তেতিয়া অলপ মানে তিতিলো।
উম।
তাৰপাছত অলপ মান টো অসুবিধা কৰি আছে।
অহ মই মানে কিবা দেখিও আছো ফোনত কিবা হেৰিয়ে বোলে এলন মাস্কে উম এই মানে পৰিৱেশটো যোনটো বৰষুণ দি আ ছে ন সেইটো মানে আচল বৰষুনটো নহয় কেমিকেল দি পেলাই যে কিবা বৰষুনটো পেলাই।
তুমি কেইদিনমানৰ আগত শুনিছিলা নে এলন মাস্কে ষ্টাৰ্লিং বুলি এটা হেৰি উলিয়াইছিল।
কি বুলি?
শুনিছিলা নে তুমি ষ্টাৰ্লিং বুলি এটা কিবা কৰিছিলে সিহঁতে।
এই আমাৰ হেৰি মেঘৰ ওপৰত কিবা পৰীক্ষা কৰিছিল যে। অহ সেইটোৱে সেইটোৱে তাকে কৈছো সেইবিলাক মানে আচল বৰষুণ নহয় ন সেইবিলাক যদি মানুহে পাই মানে বহুত বেমাৰ আজাৰ হব এতিয়া।
হয় মোৰো হৈছে এনেকুৱা মানে কি প্ৰথম যোনদিনা মই বৰষুণ দি তিতিছো তাৰপিছত মোৰ গোটেই খুজতি নিচিনা হৈছে যত তোৰ মানে বৰষুন টোপাল পৰিছিলে। মোৰ হাতত পোহা ওলাইছিলে, তাৰপাছত মই আকৌ ডক্টৰ ওচৰত গৈ
বৰষুণত তিত। তে হয়নে একো নহয় কাৰো। কিন্তু এতিয়া চোৱা কেনেকুৱা।
তাতে আমাৰ এইটো যোনটো এতিয়া সেইবিলাকৰ মানে বহুত প্ৰভাৱ পৰিছে। আমাৰ অসমখনত বুজিছে নে এতিয়া?
বহুত দিবই নালাগে ন? চৰকাৰখনৰ গাত বহুত ভুল আছে কিন্তু এনেকে।
সেইটো হ'ল উম প্ৰাকৃতিকভাৱে হোৱা।
উম। প্ৰকৃতিৰ লগতনো কিহৰ কাৰণে অহ চেৰ চাৰ কৰিবই নালাগে।
মানে এইবিলাক সাল সলনি হ'লে পৰিৱেশত বহুত সালসলনি হৈ যায়। তেনেকে এতিয়া আমাৰ ধান খেতি বহুত। প্ৰয়োজনীয় হৈ আছে। আমাৰ সমূহৰ কাৰণে যিহেতু আমাৰ প্ৰধান। শক্তি উৎস হ'ল আমাৰ ভাত তেনেকে বেলেগত। বেলেগ বা আমাৰ অসমত ভাততো হয়। যদি আমি ইয়াতে ধান খেতিতো কৰিব নোৱাৰোঁ ভালকৈ। তেন খাম কেনেকে? অ কাৰণ চৰকা চাউল কেইটা ওপৰততো আমি নি মানে আশা কৰিব থাকিব নোৱাব। এ ঘপকে কাইলৈ চৰকাৰ সিদ্ধান্ত মানে সলনি হব। আৰু আমাৰ তাতে এনেকুৱা একো নাথাকিব। এতিয়া আমি প্ৰধানকৈ আমাৰ অসমৰ মানুহবিলাক কৃষিজীৱী মানুহ। যদি আমি খেতি কৰি খাব নোৱাৰো তেন্তে আমি কেনেকে খাম?
অহ আৰু দাম বিলাক ইমান বঢ়াইছে বস্তু বিলাকৰ।
দামটো বঢ়াইছে কিন্তু আমাৰ বহুত অসুবিধা হৈছে এতিয়া।
দাম বিলাক বঢ়াইছে কিন্তু সেই কৃষক বিলাকক। মানে ভালকে দামটোও দিয়া নাই। সেই চৰকাৰ মানে টেক্স কাটি পেলাই গোটেইখিনি লৈ থৈ দিছে এনেকুৱা ধৰণৰ।
অহ সেইটো হয়। এতিয়া বেলেগৰ ওপৰত আশা কৰিও লাভ নাই। তেনেকে বেলেগে এতিয়া আহ খেতি কৰি আনিব। তুমি আজি বিলাহী কিনিব। গৈছা বা বন্ধা কবি তুমিতো বিলাকো সাৰ মাৰা হৈ থাকে। এতিয়া যোনটো বস্তু মানে যি। যি কেইটা মানে খেতি কৰি আমি ঘৰত খাব পাৰোঁ। তেনেকে আলু খেতি কৰিব পাৰোঁ। বিলাহী, বেঙেনা। সেইবিলাক যদি আমাৰ এতিয়া। যি বিলাক এতিয়া সহায়ক কৰে মানে কৃত্ৰিম। বৰষুণৰ সৃষ্টি কৰিছে। তেনেকুৱা অসুবিধা হ'লে আমাৰ শাক পাচলিবোৰ খেতি তেনেকুৱা ভাল নহব কেতিয়াও।
অহ সেইটোৱে শাক পাচলিত যদি মানে সেইবিলাক কেমিকেল। দি পেলাই হোৱা বৰষুণটো পৰি যায় ন শাক পাচলিৰ গুণাবত্তাটো নাইকীয়া হৈ যাব।
এতিয়া মাট মাটিৰ মাটিৰ গুণাবত্তাও নাইকীয়া হৈ যাব পাৰে।
উম মাটি গুণাবত্তাৰ নাইকোৱা হোৱা মানে গোটেই মাটি ধোৱা শাক পাচলিব বিলাকৰতো। অহ চব্জি বিলাকৰতো এনেই। গুণখিনি নাইকীয়াই হৈ গল ন আৰু যদি সেইখিনি আমি খাওঁ আমাৰ বেমাৰ হবই। নোহোৱা কথাই নাই।
এতিয়া পৰাপক্ষত আমাৰ মাটিৰ সাৰুৱা অভাৱটো কমি গৈছে বহুত।
উম।
পলহ মাটি যোনটো হয়। যত খেতি বাতি ভাল হয়। সেনেকুৱা মাটি মানে আজিকালি নোহোৱাও হৈছে তাতে আমাৰ কৃষক বিলাকো বহুত মানে বহুত পৰিমানে। সাৰ আহ ব্যৱহাৰ কৰিছে। সৰুপাই মানে কি এতিয়া এহ এটা খেতি কৰিলে। গোটেই বছৰটো সেইখন পথাৰতে যদি তুমি। সাৰ মাৰি কিনে তুমি এবাৰ মৰাপাট পৰিলা।
অ'হ মানুহ বিলাকৰ মানে হেৰিতো বাঢ়িছে ন বেছি? অহ লোভটো বাঢ়াৰ কাৰণে সিহঁতে মানে মাটিখিনি অকনমান মানে। সকাহ লব নিদিয়েই। সেইখিনি মাটিতে দুনিয়া সাৰ মাৰিব সেনেকেই। খেতি কৰি থাকিলেতো মাটিখিনিও বেয়া হৈ যায় ন?
সেইটোৱে, মানে সেই মাটিত পলস নোহোৱা হৈ গৈছে তাৰ-তাৰপিছত ভাবিব কি আমাৰ এইবাৰ খেতিটো বেয়া হ'ল কিন্তু আচল কথা সেইটো নহয়। মানে বছৰে বছৰে যদি তুমি সিয়ে সেই মাটিখিনিতে যদি তুমি পাছ বাৰ খেতি কৰা এক বছৰত, তেন চনৰ পৰা খেতি টো এনেও বেয়াই হব ন'।
অহ, সেইটোৱে।
তাৰমানে মাজতে আমাৰ এটে এখন মানে এখন সজাগতা সভা পাতা গৈছিলে কিন্তু এতিয়া যোনবিলাক কৃষি মানুহ তেওঁলোক মানে ইমান এটা পঢ়া শুনা নহয়, মানে বুজি নাপায় কথাবিলাক।
বুজি নাপায় কথাবিলাক অকৰা কৰে বেছি মানে, সিহঁতে বেছি জানা দেখুৱায়।
সেইয়ে অকৰাহি কৰাৰ কাৰণে মানে কি আমাৰ যোন মানে যিবোৰ কথা বুজাব আহিছিলে মৰিগাঁওৰ পৰা আহিছিলে।
তেওঁলোকে মানে কি এ এদিন সভাখন দি কেনে, এজনে মোক ক'লে যে কি মানুহবিলাক ইমান এটা বুুলজি নাপায়। উম, এনেকে এখন সভা কেঞ্চেল কৰি দিয়া যাওক, এনেকুৱা মানে কথা কিছুমান কয় মই গ-গৈ
অহ, মানে মানুহবিলাকে অকমান নিজকে মনে মনে থাকিব লাগে ন' বুজাব আহিছে এতিয়া তেওঁলোকেতো বিশেষ বিশেষজ্ঞ ন'। ত' তেওঁলোকে আমাতকৈ বেছিয়ে জানে চাগে, ত' শুনি ল'ব লাগে ভালকে কথা কিছুমান তাৰপিছত নিজৰ মত প্ৰকাশ কৰিব লাগে হয়।
হয় সেইটোৱে, এতিয়া কিছুমান মানুহক কৈও লাভ নাই বাৰু। যোনে বুজি নাপায় তাক কোনো বুজাইও লাভ কাৰণ সি বুজিব চেষ্টাই নকৰে।
নকৰে, সেইটোৱে।
এতিয়া আমাৰ অসমীয়াবিলাক মানুহবিলাক, যেনেকুৱা এতিয়া চোৱা তুমি এ চৰবিলাক ব্ৰহ্মপুত্ৰ চৰ যোনবিলাক এই মুছলমান মানুহে কৃষিজীৱি কৰি খায় আছে। সেইসকলক চোৱা সেইসকলৰ পৰা শাক পাচলি অবিহনে আমাৰ অসমীয়া মানুহে কিবা কৰিব পাৰিছে জানোঁ। আমাৰতো এতিয়া অসমীয়া বজাৰত
আৰু আমাৰ বিশেষকে অসমীয়া বজাৰত অহ, অসমীয়া মানুহ নাইয়ে চব মুছলমান মানুহবিলাকে যিবিলাক শাক-পাচলি আনে সেইবিলাকেই ভৰি থাকে বজাৰ।
অসমীয়া মানুহৰ চাগে টুৱেনন্টি পাৰ্চেন্ট মান থাকে। বিশ শতাংশ মান থাকে, বাকী-বাকীবোৰতো চব মুছলমান মানুহেটো বেচা বিক্ৰিবোৰ কৰি থাকে। সেইবিলাক কথা ভাবিলে দুখ লাগে আমাৰ অসমীয়া মানুহবিলাক বহুত মানে এইটো কি বুলি ক'ম।
অহ, ধোতেই আকৌ মানে কাম কৰি খাব নিবিচাৰে। মানে ভাবে এইবিলাক সৰু কাম মই নকৰো, এনেকে ভাবি ভাবিয়ে মানে ধ্বংস হৈ গৈছে।
এতিয়া আমাৰ দেউতাৰ, দেউতাৰ মাহঁতে মানে বজাৰৰ কিছুমান সা-সামগ্ৰী কৰোৱাত মানে কি আজিকালি অলপ সংকোচ কৰা হৈছে। মানে কি ঘৰতে যি খেতি কৰিম সেইটোৱে খাম। এতিয়া আমাৰ ঘৰত আছে, বেঙেনা পুলি ৰুছে মাহঁতে জলকীয়া আছে।
উম।
আলুটো ৰুব মানে চেষ্টা কৰিছিলে, এবাৰ আলু মানে কি আমাৰ ইয়াতে বালি মাটি নহয় যে মানে আলু বেয়া হয় সৰু সৰু হৈ থাকে, ডাঙৰ কেইতা হ'ব মানে
অহ', অহ', হয়, সেই দেখিছোঁ মানে ঘৰত হোৱা বস্তু বস্তুবিলাকত সাৰ ব্যৱহাৰ নকৰে ন' সেইকাৰণে সৰু সৰু হৈ থাকে।
মানে কি এতিয়া আমাৰ ঘৰত মানে খেতি কৰিছিল আলু কিন্তু আমাৰ মাটিটো মানে কি উপযোগী নহয় মানে বালি মাটিহে প্ৰয়োজন।
অ', এই অহ নদী মাটি বিলাক নদী উচৰৰ মাটিভিলাক মানে ভাল আৰু।
কিয়নো যিকোনো এটা উদ্ভিদ বা ভালকৈ পৰিপক্ক হোৱাৰ কাৰণে এটা
উম।
বেলেগ বাতাবৰণ লাগে। সেইটো অনুসৰি আমাৰ ইয়াত মানে এইটো নহয়। এই যিহেতু গছৰ ওপৰত হোৱা যোনবিলাক উদ্ভিদ মানে কি যেনেকে জলকীয়া বেঙেনা এইবিলাক হ'ব। কিন্তু মাটিৰ তলৰ হোৱা বিলাক নহয়। সেই, সেইবোৰৰ কাৰণে নদীৰ কাষৰীয়া অঞ্চল, বালি থকা অঞ্চল, তেনেকুৱা অঞ্চল মানে উপযোগী হয়।
উপযোগী সেইটোৱে।
এ তোমালোকৰ ঘৰত এনেকুৱা ফল মূলৰ গছ কিকি আছে বাৰু?
আমাৰ ঘৰত অ', লেচু আছে, তাৰপিছত আম আছে, তাৰপিছত আকৌ ফল মূলৰ গছ নহয়, তাৰ পাছত আকো ৰবাব টেঙাও আছে, মধুৰীআমদালো আছে। এইভিলাকে, তাৰপিছত আকৌ শাক পাচলি অ'। বেঙেনা, ভাত কেৰেলা, তাৰ পিছত জলকীয়া গছডাল আছে আকো মান ধনীয়া। এইভিলাকে কৰা হৈছে আৰু।
মানে ঘৰতে হোৱানে এনে সেইকাৰণে মই কৈছোঁ।
নাই নাই ঘৰতে হোৱা, ঘৰতে হোৱা ঘৰতে খাওঁ মানে আমি। ওচৰ চুবুৰীয়াক দিওঁ কেতিয়াবা, কিন্তু মানে বেচিবলৈ কাৰণে নহয় ঘৰত খাবলৈ কাৰণে এইবিলাক।
উম আমাৰ ঘৰত আছেটো প্ৰথম আছে আমাৰ ঘৰত কঁঠাল বহুত আছে। কঠ কঁঠালৰ গছ আছে বহুত, কঁঠালৰ গছ বহুত আছে তাৰপিছত আ আম, লেচু, জলফাই, মধুৰিআম।
অ'।
আৰু তুমি পনিয়াল নামটো শুনিছানে?
পনিয়াল কি?
পনিয়াল এটা ফল আছিলে।
মই শুনিছো নামটো কিন্তু দেই, মানে খাই পাইছোঁ যদিও মানে সেইটো বস্তুৰ ওপৰত অ', অ', শুনিছোঁ শুনিছোঁ, খাইছোঁ, খাইছোঁ, ভাল লাগে। সেয়াও আছে চাগে তোমালোকৰ ঘৰত, অ'।
এনে কি আমাৰ এখিনিত মানে আমাৰ এইখিনি অলপমান পৰিস্থিতি বহল যে আমাৰ দুই মিনিটত এতিয়া মানে আমি অবস্থান কৰি আছো তাত মানে পৰিৱেশটো অলপ ভাল আছে, মানে আৰু আমাৰ ঠাইখিনি বহুত ভাল আছে, মানে ঠাণ্ডা হয় মানে ইমান হাই হুলস্থূল নহয়। ওচৰত আছে কলেজ হায়াৰ ছেকেণ্ডাৰী। মানে আমাৰ গোটেইবিলাকৰ ভিতৰত আমি মানে কি চেণ্টাৰত আছোঁ মানে মধ্যত আছোঁ। আমি মানে চব যাব পাৰে, আমাৰ খুব ভাল কলেজ আছে স্কুল আছে, যাতায়ত ব্যৱস্থা ভাল আছে।
উম।
মানে অলপমান আগবঢ়া আমি
উম। অ তেনেকা হ'লে ভাল ন, মানে আম চাম বিলাক অ', আছে আছে, এম্বৰা আছে, এনেকে মানে উচ্চতৰ মাধ্যমিকৰ কাৰণেহে মানে, একাদশ আৰু দ্বাদশ শ্ৰেণীক পঢ়িবলৈকাৰণে সেইখন আছে। তাৰ পিছত আকৌ ওচৰতে আমাৰ ঘৰৰ ওচৰতে লক্ষ্মীনাথ বেজবৰুৱা স্কুলখনো আছে। তাত ক্লাছ মানে, দশম শ্ৰেণীলৈকে আছে আৰু। আৰু তাৰ বাহিৰেও মানে শংকৰদেৱ বিলাক আছেই ন। আকৌ ৰহা চাৰিআলিটো আছ এই ৰহা মহাবিদ্যালয় এনেকে আৰু।
আৰু, হ'ব দিয়া এই বিষয়ে মই পিছত কথা পাতিম নহ'লে।
অ', - অ', দিয়া হ'ব দিয়া নহলে পিছত মই কথা পাতি আছো।
অঁ।
অঁ', উম।